হেল্ল'
কি খবৰ তোমাৰ
হয় খবৰ চলি আছে আৰু ভালে আছে অলপ চলপ শিক্ষাক লৈ কেনে মানে পঢ়া শুনা লৈ কেনে অলপ টেনশনত আছোঁ এনেকুৱা কি কৰোঁ নকৰোঁ
কিয় কি হৈছে তোমাৰ পঢ়া শুনা কি বিচাৰি পোৱা নাই
নাই মানে পঢ়া শুনাটো জাষ্ট শেষ হ'ল ন এতিয়া পৰীক্ষা শেষ হ'ল এতিয়া ভাবিছোঁ যে এতিয়া কি পঢ়িম সেইবোৰ লৈ কিনে ভাবি আছোঁ আৰু
অহ কি বুজা তুমি শিক্ষা বুলিলে কি বুজা তুমি
এনেই শিক্ষা বুলি ক'ব গলেতো শিক্ষা হ'ল আমাৰ কাৰণে এটা জ্ঞান অৰ্জন কৰাৰ প্ৰক্ৰিয়া হয় নে নাই। যাৰ পৰা আমি জ্ঞান পাওঁ। আমি জ্ঞা জ্ঞানবোৰ গ্ৰহণ কৰোঁ আমি অনলাইনৰ পৰা চাওঁ বা কিতাপ পঢ়ি কেনে পাওঁ শিক্ষাৰ জ্ঞান। আৰু ই আমাক পঢ়া লিখা সেইবোৰ শিকায় ভাল বেয়া বুজিবলৈ সহায় কৰে জীৱনত। যে আমি কোনটো ভাল কোনটো বেয়া শিক্ষাৰ পৰা আমি সেইবোৰ জ্ঞান পাব পাৰো সৰুৰ পৰা যেতিয়া ভাল শিক্ষা পাওঁ। তেতিয়াহে হয়
সেইবোৰে আৰু শিক্ষা আৰু শিক্ষা জৰিয়তে মানুহে সচেতনো হয় স্বাৱলম্বী হয়। আৰু লগতে দায়িত্বশীল নাগৰিক এটা গঢ়ি উঠে কাৰণ যেতিয়া শিক্ষিত নাগৰিক এটা এ গঢ়িও উঠিব বা সেই সমাজত থাকিব তেতিয়া তেওঁলোকে জানিব। যে সমাজ এটাৰ ভাল কি হয় বেয়া কি হয় সমাজৰ প্ৰতি কি কৰিলে ভাল হয়। সেইকাৰণে শিক্ষাটো বহুতে দৰকাৰ শিক্ষা নকৰিলেতো একো জীৱনত অৰ্জনে কৰিব নোৱাৰিব বা একো হেৰি কৰিব নোৱাৰি হয় নাই একো সফলতা লাভ কৰিব নোৱাৰি তোমাৰ মতে কি শিক্ষা শিক্ষা আমাৰ জীৱনত কিয় গুৰুত্বপূৰ্ণ।
শিক্ষা আমাৰ কাৰণেতো বহুত গুৰুত্বপূৰ্ণ কাৰণ শিক্ষা শিক্ষা অবিহনেতো মানুহ থাকিবই নোৱাৰে অন্ধকাৰত থকাৰ দৰে আজিকালি জীৱনত শিক্ষা নহ'লে মানুহ একোই কৰিব নোৱাৰে কাৰণ যি হিচাপে আমাৰ বৃদ্ধি হৈ আছে টেকনলজি বাঢ়ি আছে সেইটোৰ কাৰণেটো আমাৰ শিক্ষা দৰকাৰেই হয় আৰু শিক্ষা অবিহনেতো আমি চাকৰি পাবই নোৱাৰোঁ। নিজৰ ভৰিত থিয় হ'বলৈ আজিকালি শিক্ষা লাগে আগৰ দিনত যেনেকুৱা আছিল আগ এতিয়া আগৰ দিনত মানুহে পঢ়া লিখা নাজানিলেও কিবা এটা কৰিব পাৰিছিল কিন্তু এতিয়াতো শিক্ষা হ'বই লাগিব শিক্ষা থাকিবই লাগিব। শিক্ষাতম শিক্ষিত মানুহে আমাৰ দেশৰ উন্নতিৰ কাৰণে সকলো আগবাঢ়ি যাব পাৰিব। নতুন নতুন আৱিষ্কাৰ হৈ থাকিব আমাৰ কাৰণে সুবিধা হ'ব এতিয়া শিক্ষা নহ'লে মানুহ থাকিবই নোৱাৰিব। থাকিবই নোৱাৰিব। শিক্ষা আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে।
তাকে শিক্ষাটো গুৰুত্বপূৰ্ণ যে সকলোৱে বুজিব লাগিব।
হয় সকলোৱ বুজিব লাগিব কাৰণ এতিয়া শিক্ষাটো সকলোৱে কৰিবই লাগিব পাবই লাগিব ভাল শিক্ষা ভাল শিক্ষা পালে আন ভাল হ'ব দেশৰ উন্নতি হ'ব পাৰিব। অহ এনেই তুমি কি বিষয়ে ভাল পোৱা কোনটো বিষয়ে পঢ়ি বেছি ভাল পোৱা তোমাৰ কাৰণে কি ভাল।
মোৰ মতেতো ক'ব গ'লে মই অসমীয়া বিষয়টো মই যেতিয়া সৰুৰ পৰাই পঢ়িছোঁ মই অসমীয়া স্কুলতে পঢ়িছোঁ ন মোৰ অসমীয়া বিষয়টো বহুতেই ভাল লাগে আৰু তাৰে লগতে মই কম্পিউটাৰ আৰু ইফালে গণিত এই দুটাই মই ভাল পাইছিলো কাৰণ কম্পিউটাৰ মানে কি হয় কম্পিউটাৰত যিটো এই টাইপিং যিটো প্ৰব্লেম সেইবোৰ চব চাই কেনে মোৰ বহুত ভাল লাগিছিলে মই উত্তেজিত হওঁ। আৰু সেইবোৰ কৰি কেনে মোৰ মনটো বহুত ভাল লাগিছিলে আৰু ইফালে অসমীয়া আমাৰ হ'ল মাতৃভাষা তে অসমীয়াটোত আমি বেছি গুৰুত্ব দিব লাগে আৰু লগতে মোৰ গণিত বেছি ভাল লাগে কাৰণ গণিতত যেতিয়া যেতিয়া অংক এটা বুজি পাওঁ আৰু যেতিয়া সেই অংকটো আমি সমাধান কৰিব পাৰোঁ, তেতিয়া সেই মনৰ যিটো আনন্দ বা সেই যিটো প্ৰকাশ টো মানে ক'ব নোৱাৰি যে এইটো কেনেকুৱা লাগে। সেইকাৰণে গণিততোৱে মোৰ ভাল লাগে কাৰণ গণিত কৰি কেনে এনেকুৱা লাগিছিল যে মই বহুত বস্তু জানিব পাৰিছো, মোৰ এ মগজুটোৱে আৰু বেছি ভালকৈ কাম কৰা হৈছে, মোৰ মগজুটো আৰু বেছি অ দ্ৰুত হৈ গৈছিলে, যিকোনো এটা সমস্যাৰ সমাধানো মই বহুত জল্দি কৰিব পাৰিছিলো। আৰু গণিতটো আমাৰ দৰকাৰী হয় কাৰণ জীৱনত যদি আমি অ হিচাপ কেইটা ভালকৈ কৰিব নোৱাৰো, তেনেহ'লে আমি জীৱনৰ সেই যিটো মূল্য আছে সেই মূল্যটোও জানিব নোৱাৰিম। আমি সময়ৰ হিচাপ কিতাপ লগতে পইচাৰ হিচাপ কিতাপটো জানিব লাগে। সেইকাৰণে মোৰ বিষয়ে ক'ব গ'লে মোৰ গণিতটোয়েই বেছি ভাল লাগিছিলে আৰু লগতে অসমীয়াটো আছেই আৰু এইফালে কম্পিউটাৰ। মই কম্পিউটাৰ কিছুমান কৰ্চো কৰিছিলোঁ সেইকাৰণে। কাৰণ কম্পিউটাৰো জানিবলৈ বহুত দৰকাৰ, কাৰণ আজিকালি যদি কৰ'বাত কাম কৰিব যোৱা তেনেহ'লে আৰু কম্পিউটাৰ যদি নাজানা তেনেহলেতো নহব কাৰণ কম্পিউটাৰো বহুতে দৰকাৰ, মানুহে এ অনলাইন ডাটা ৰাখিব লাগে, তাৰপাছত এইফালে এক্সেল চিট কৰিব লাগে। ৱৰ্ড ডকুমেণ্ট বনাব লাগে সেইবোৰ সকলো কাম আছে। সেইকাৰণে ক'বলৈ গলে পঢ়াৰ লগতে এই সকলো কামে জড়িত। আৰু যদি স্কুলৰ উপৰিও তোমাৰ তুমি আন ক'ত পঢ়া শুনা মানে কৰিছা নেকি স্কুলৰ বাহিৰে আৰু কৰ'বাত কিবা পঢ়িছা?
হয় মই পঢ়িছো স্কুলৰ বাহিৰে মোৰতো সৰুৰ পৰা মই অসমীয়া মিডিয়ামত পঢ়িছো। তাৰপিছত মই যেতিয়া নৱম আৰু দশম ক্লাছ পালো, তেতিয়া মই নৱম ক্লাছত মই আমাৰ ইয়াৰ ৰঙিয়া হাই চেকেণ্ডৰী স্কুলত পঢ়িছো, তাৰ পৰা মই দশম পাছ কৰিছো। দশম পাছ কৰাৰ পিছত মই আকৌ আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মই চিম্বায়সিছ একাডেমী গৈছো তাতে মই দ্বাদশ পাছ পঢ়িছো তাৰ পিছত মই গুৱাহাটীলৈ পঢ়িব গৈছো, গুৱাহাটীলৈ পৰ পঢ়ি আছো এতিয়া মোৰ গুৱাহাটী এতিয়া পঢ়ি থাকোতেই কে চি দাস কমাৰ্চত কলেজত পঢ়ি থাকোতে মোৰ অ মোৰ ডিগ্ৰী মই পাছ কৰিলো। এতিয়ালৈকে ৰিজাল্ট অহা নাই বাৰু তথাপিও ক'ব পাৰি আৰু মই ডিগ্ৰী পঢ়িলো আকৌ।
হয় গম পাইছো তুমি ডিগ্ৰী পঢ়িলা আৰু ঠিকেই আছে।
পোৱা নাই আগন্তক নপঢ়ো বুলি ভাবি আছো। দেখা যাওক কি হয়, আগন্তক কলৈ যাব পাৰো।
মোৰ মতামত ক'ব গ'লে যদি তুমি কৰা কাৰণ চোৱা কাৰণ শিক্ষাটো নাথাকিলে আমাৰ জীৱনত বহুত বস্তু কমি যায়। যদি আমি পঢ়া শুনাটো বন্ধ কৰি দিওঁ তেনেহ'লে আমাৰ সেই পঢ়াৰ যিটো অভ্যাস সেইটোও কমি যাব। আৰু পঢ়াৰ অভ্যাসটো কেতিয়াও কমাব নালাগে। সেইকাৰণে মই তোমাক ক'ম যে তুমি যদিও কৰবাত যাই কেনে পঢ়িব নোৱাৰা বা কোনো ইউভাৰ্চিটি বা কোনো কলেজত যায়কেনে যদি পঢ়িবলে তোমাৰ সময় নহয় তুমি অনলাইন কিবা এটা শিকি থাকা, অনলাইন কিবা এটা ক'ৰ্চ লোৱা। তাতে তুমি পঢ়া শুনা কৰা তাৰে পৰা তুমি কিবা কিবি শিকা নিজৰ স্কিলটো বঢ়োৱা। যাতে তোমাৰ জীৱনত কেতিয়াও পাছলৈ একো দুষ নাথাকে যে মই পঢ়া আৰু শুনা এৰি দিলো আৰু মোৰ শিক্ষাটো নহ'লে।
হয়, তুমি কোৱাটো ঠিকেই যে পঢ়া শুনা আমি এৰিব নালাগে পঢ়া শুনা এৰিলে আমাৰ পঢ়া শুনাৰ প্ৰতি মনটো নোহোৱা হৈ যায়, ঠিকেই কৈছা কথাটো। তথাপিও কিছুমান আছে কথা যে আগন্তক পঢ়াৰ কাৰণে আমাৰ সেইটো উপলব্ধিও কৰিব লাগিব। সেই হিচাপে আমাৰ মাক্সো লাগিব। সেই হিচাপে আমি পইচাও দিব লাগিব। সেইকাৰণে ভাবিছো আৰু সেইবোৰ কথা ভাব ই আকৌ মই চাও কি কৰা যায় আগন্তক জীৱনত। তুমি পৰীক্ষাৰ বাবে কেনেকুৱা সাজু হোৱা? কেনেকৈ তুমি তে পৰীক্ষাটো দিয়া কেনেকৈ পঢ়া? কেনেকৈ তোমাৰ চিলেবাছটো কেনেকৈ হয়?
হয়, পঢ়াৰ বিষয়ে ক'ব গ'লে মই প্ৰথম প্ৰথমৰ পৰা অলপ চলপ পঢ়াটো আৰম্ভ দিওঁ আৰু। মানে চাই লওঁ যে কি কি আছে নাই গোটেই কিতাপত তাৰপাছত মই চাওঁ কাৰণ মাজতে বেছিকৈ পঢ়া নহয় কাৰণ যেতিয়া কলেজত যোৱা হয় সেই সময়খিনি বন্ধুসকলৰ লগত কথা বাৰ্তাতে গুচি যায় তাৰ পিছত এইফালে আকৌ গোটেই দিনতো সেনেকোৱা ক্লাছ কৰোতে কৰোতে এটেনন্দেন্স এইফালে এইবোৰ কৰোতে কৰোতে গুচি যায়। পঢ়াটোত টাইম লাগি যায়। কিন্তু কব গলে আমি পৰীক্ষাৰ আগতে বেছি ভালকে পঢ়া যায় কাৰণ একমাহ আগৰ পৰা যদি পঢ়াটো অলপ ভাল কে আৰম্ভ কৰা যায় তেনেহলে কি কি পঢ়া বাকী আছে? গোটেইখিনি পাঁচদিনকে যদি আমি এটা এটা চাবজেক্ট পঢ়ো তেনেহলে আমাৰ আৰামত হৈ যায় পৰীক্ষাৰ আগেলৈকে। কিন্তু তথাপি মই আহ চেষ্টা কৰিছো যাতে মোৰ পঢ়াটো টাইমত হয়। আৰু মই তেতিয়া সময়মতে কৰিব পাৰো কিন্তু সিমান এটা ভালকৈ হোৱা নাছিলে। তথাপি কৰি লৈছো আৰু মই মেনেজ কৰিছো। কাৰণ চোৱা মই শিক্ষাৰ প্ৰতিটো আমাৰ শিক্ষকৰ গুৰুত্বটো বেছি দৰকাৰ, এজন ভাল শিক্ষকৰ মানে কি গুণ থাকিব লাগে তুমি জানা?
এজন শিক্ষকৰ ভাল প্রথম গুণটো হব লাগে নিজৰ ছাত্ৰ- ছাত কেসকলক বুজি পাব লাগে। তেখেতসকলে শিক্ষকসকলে বুজিব লাগে যে ছাত্ৰ - ছাত্ৰীয়ে আ মই এটা ছাত্ৰক কেনেকৈ ভাল কৰিব পাৰিম, সকলোৱে পঢ়াব পাৰে ঠিকেই আছে তো সকলোৱে পঢ়াব পাৰে, সকলোৱে ভাল ভাল ছাত্ৰকে পঢ়াব পাৰে কিন্তু এজন ভাল শিক্ষক তেখেতে যিসকল যিজনে এজন বেয়া ছাত্ৰক ভাল দিশত লৈ যাব পাৰে। ভাল পঢ়াব পাৰে, ভালদৰে তেওঁক বুজাব পাৰে তেতিয়াহে এটা ভাল শি ক্ষক হ'ব সি। আৰু যেতিয়া সি ভাল শিক্ষক হব ভালদৰে বুজাব পাৰিব আমাক ভালদৰে কব পাৰিব সেই দহজনক ভালদৰে শিকালে সি আগন্তক জীৱনলৈ ভাল হব সেই সকল সদায় সেইটো ৰাখিব লাগে সেইটো আমাৰ উহু শিক্ষকক বুজাব লাগিব যে শিক্ষকসকলে আমাৰ কাৰণে গুৰু হয় এতিয়া আমি গুৰুক সন্মান কৰিব লাগে। এজন শিক্ষকেও নিজৰ ছাত্ৰসকলক ভালদৰে তেওঁৰ মনৰ বস্তু বুজিব লাগিব যে তেওঁ কোনটো বিষয়ত পিছ পৰি আছে। সেইটো বিষয়ত তেওঁক আগবাঢ়িবলৈ সহায় কৰিব লাগিব তেতিয়াহে সেই লৰাজনে সেই সমাজৰ মাজত চলিব পাৰিব আৰু এই ইমান যি ছাত্ৰ - ছাত্ৰী আছে তেওঁ তেওঁসক সেই স ছাত্ৰ ছাত্ৰীসকলৰ লগত নিজকে মানি চলাব পাৰিব লাগিব সেইবোৰ বস্তু শিকাব লাগিব এজন সমাজত কেনেক কৈ থাকিব সেইবোৰ বস্তু শিকাব লাগিব, ভাল নাগৰিক কেনেকৈ হব পাৰিব সেইবোৰ বস্তু শিকাব লাগিব। এজন শিক্ষকৰ এইবোৰে গুণ থাকিব লাগে এইবোৰ গুণ থাকিলে এজন শিক্ষক মই সফল বুলি মানো।
ঠিকেই কৈছা তুমি, মই তোমাৰ লগত একেমত। কিন্তু যিবোৰ কথা ক'লা একদম এই শিক শিক্ষকে এইবোৰ সকলো কথা জানিব লাগে, তেতিয়াহে তেওঁলোকে ছাত্ৰ ত্ৰী সকলক বুজাবৰ বাবে আৰু পঢ়াবৰ বাবে, আৰু ক মই যিটো ক'ব বিচাৰোঁ যে, পঢ়া-শুনাৰ লগত নে মানে খেল ধেমালি থকাটো বহুতেই দৰকাৰ। কাৰণ যদি খেল ধেমালিৰ লগতে যদি পঢ়া-শুনা যদি অকল কেৱল যদি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাতে চাই থাকে। তেনেহ'লে তেওঁলোকৰ মনটো মানে পঢ়াৰ লগতে বাহিৰা পিনে নাথাকিব, তেওঁ লোকে সমাজখনক আচলতে জানিব নোৱাৰিব। খেল-ধেমালি থকাতো দৰকাৰ তেওঁলোকৰ নিজৰ এটা বেলেগ গুণো থাকিব, এনেকুৱা সময়ৰ সঠিক ব্যৱস্থা কৰিলে দুইটা কামে কৰিব পাৰি। পঢ়াৰ পাছত অলপ সময় যদি খেল-ধেমালি কৰিলে মন সতেজ হয়, আৰু লগতে পুনৰ মনোযোগেৰে পঢ়িব পাৰে। গতিকে দুয়োটাকে যদি সমানে গুৰুত্ব দিয়া হয়, তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ভাল আৰু মাক দেউতা কে এই কথাটো বুজিব লাগে।
হয়, হয়, তুমিও কথাটো ঠিকেই কৈছা যে আমি খেলা-ধূলাৰ মাজতে থাকিব লাগে।
আৰু এই আমাৰ যে গাঁওবোৰত শিক্ষাৰ কি সমস্যা আছে মানে কি জানা মানে? মই দেখিছো গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাত অলপ কমকে গুৰুত্ব দিয়ে।
হয়, গাঁৱত শিক্ষা বহুত কমকৈ গুৰুত্ব দিয়ে। কিছুমান গাঁৱৰ গাঁৱত ভাল স্কুল নাথাকে, শিক্ষকৰ অভাৱ থাকে, যাতায়াত যোগাযোগৰ অসুবিধা থাকে। লগতে বহুতে বহুতে কি ওখ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। সেই কাৰণে আৰু চৰকাৰে আৰু সমাজে লগ লাগি এই সমাজখনক ভাল লাগিব। চৰকাৰেও এইবোৰ দিশত ভালদৰে গুৰুত্ব দিব লাগিব। যে যেনেদৰে মানুহে চহৰত থকা ল'ৰা-ছোৱালীবোৰে ভাল শিক্ষা পায় তেনেদৰে গাঁৱত থকা ল'ৰা-ছোৱালীবোৰে যাতে উম, আগন্তক জীৱনলৈ ভাল হ'ব পাৰে ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে তেওঁলোকো নিজৰ গাওঁখনক উন্নতি কৰাৰ পথত উম, আগবাঢ়িব পাৰে চৰকাৰেও ভাল কৰিব লাগে, আৰু আমাৰ সমাজখনো এনেকুৱা ভাবিব লাগিব। আমাৰ সমাজখনক এনেকুৱা ভাবিলেহে এজন ল'ৰাই ভালদৰে পঢ়িব পাৰিব, সমাজখনে যদি ভাবে যে নাই যেনেকুৱা আছে তেনেকুৱাই চলিব তেতিয়া ন'হব। আমি সমাজখনক যেতিয়াহে ভাবিব যে নাই আমাৰ গাওখন উন্নতি কৰিব লাগিব। তাৰ বি বি বাবদত আমি আমাৰ ল'ৰা-ছোৱালীবোৰক ভাল শিক্ষা দিব লাগিব। তেনেদৰে একেলগ চবে একেলগ হৈ ভাল স্কুল এখন বনাব লাগিব। বনাই তাৰ পিছত শিক্ষকৰ ব্যৱস্থা কৰিব লাগিব। যাত তায়ত যোগাযোগ ঠিক কৰিব লাগিব, সকলোৱে মিলি চলিব লাগিব। তেতিয়াহে এখন ভাল গাঁৱত শিক্ষা অৰ্জন কৰা হ'ব আৰু গাঁৱৰ সমস্যবোৰ দূৰ হ'ব।
ঠিকেই কৈছা তুমি, এনেদৰে মানে শিক্ষাটো আমি আগবাঢ়িব ল'লে সকলোৱে জানিবও লাগে বাৰু।
হয়, হয়। উম। ঠিকেই আছে। ভালেই লাগি তোমাৰ লগত কথা পাতি শিক্ষাৰ বিষয়ে, বহুত কিবা-কিবি জানিলো মই। কেনেকৈ উন্নতি কৰিব পাৰি।
তাকে মইও বহুত কথা জানিব পালো যে কেনেকে শিক্ষাটো উন্নতি হয়, আৰু কেনেকে সকলো সজাগ হ'ব লাগে।
হয়, ধনবাদ থাকিল।